অ এ এনেই আছো ৰবা তোমাৰ বহি আছো তুমি
ময় এনে আছো ৰ'বা এই দিনটোতো জানাই কেনেকুৱা গৰম দিলে এতিয়াচোন অকমান বতৰটো ঠাণ্ডা ঠাণ্ডা পৰিলে মেগা মেগিও কৰিলে বৰষুণ দিব বুলি ভাবিলো বৰষুণ যাক দেখোন নাহিলে লে
অ তাকেই হা বৰষুণ তোমাৰ দিউ দিও আছে আৰু কিন্তু অহা নাই এতিয়ালৈ বাকী তুমি খেল চাই আছানে নাই পিছে আজি যে চলি আছে ইণ্ডিয়া আৰু ইংলেণ্ডৰ খেল বা ৱৰ্ল্ড খেলচাইচ নাই ফুটবলৰ
অ মই তোমাৰ ক্ৰিকেট চোৱা নাই ৰবা ইমান ৰাতিটো তোমাৰ ফুটবলে চোৱা যায় আৰু কেতিয়াবা পায়ে এফ ওৱান ৰেচিং চলি আছিল আজি আছিল তোমাৰ তাকে চালো দুপৰীয়া গৰমৰ কাৰণেতো বেলেগ একো কৰিব নোৱাৰে নহয় কাম বোৰো থাকি যায় তাকে চাই আছিলো আৰু ৰাতি হ'লেতো জানাই এতিয়া আৰু ৰাতি দহ মান বজাৰ পৰা ৰাতিপুৱালৈকে আৰু ফুটবলে চাব লাগে ৰাতি টোপনীয়ে মৰা নহয় তুমিও চোৱা চাগে
অ ময়ো চাও এ মানে খেলা ধূলা চাব লাগে দিয়া কাৰণ খেলা ধূলাৰ যিটো আমাৰ গুৰুত্ব সেই গুৰুত্বটো মানে বেছিয়ে দিয়া কাৰণ নিজে ভাবাচোন খেলা ধূলা কৰিলে নিজৰ শৰীৰটো বা নিজৰ মনতটো কিমান ভাল হৈ থাকে ন মানে তুমি ধৰি লোৱা খেলা ধোলা? দোলাত ভাল কৰি লগৰ লগত ক্ৰিকেট খেলিলা বা ফুটবল খেলিলা তেতিয়া মানে। অগ্যতা হান তোমাৰ মানে। এটা ফূৰ্তি সেই ফূৰ্তিটো মানে কব নোৱাৰা ফূৰ্তি আৰু এ ধৰি লোৱা তুমি ফুটবল খেলিছা লগৰ লগত। ত তুমি ফুটবলত ধৰি লোৱা? খেলতে গ'ল দিছা দুটামান সেই গ'ল দিয়াতে তেতিয়া তুমি লগৰব লগত যেতিয়া তুমি হাই। ক'ব পাৰিবা যে আজি মই দুটা গ'ল দিছো আজি মই। ভাল খেলিছোঁ আজি সেই কৰিছোঁ তো তেতিয়া মনটো এটা নিজকে মানে বিশেষ মানে বিশেষ বিশেষে লাগে। এই ধৰিলোৱা ক্ৰিকেটতে এই ধৰিলোৱা তোমাৰ তুমি তোমাৰ লগৰটোক ছয় মাৰিছা তাৰ বলত। তেতিয়া তাক জোকাৰ যিটো ফূৰ্তি বা তোমাৰ ধৰি লোৱা তোমাৰ লগৰটোক আউট কৰিলা। অ ষ্টাম উঘালি ত' সেই যিটো ফূৰ্তি সেই ফূৰ্তিটো মানে এনেকে অনুভৱ কৰি। ফোৰিব পাৰি বা এনেকোৱা এটা মধুৰ ফূতি হয় তোমাৰ। সেইবিলাক মানে তোমাৰ সেইবিলাক ফূৰ্তি আৰু মানে মানুহে ল'ব লাগে আৰু। কিন্তু তোমাৰ সেই ফূৰ্তিটো এতিয়া নহয়। নোলোৱাই হৈছে এয়া সকলোবোৰ মানুহে মোবাইলতে ব্যস্ত হৈ গৈছে।
সেইটোতো হয়য়ে বাৰু সেইটো ঠিক কথাই কৈছা আৰু তোমাৰ অ তোমাৰ যিটো আমাৰ শাৰীৰিক। বিকাশ ন শাৰীৰিক বিকাশ আৰু তোমাৰ যিটো স্বাস্থ্য সুস্থ কৰি ৰাখে সেইটোতো যথে। সহায় কৰে আৰু তুমি কেৱল খেলা ধূলা এই কাৰণে জৰুৰী নহয় যে তুমি হাঁহি ফুৰটি। কৰিছা সেইকাৰণে নহয় তুমি যদি ভালকে খেলিছা ৰাজ্যিক আহ প্ৰতিযোগিতা যিবিলাক হয় তাতে। যদি অংশগ্ৰহণ কৰিছা বা আমাৰ যিবিলাক নেচনেল গেমছ যিবিলাক হয় সেইবিলাকত যদি অংশগ্ৰহণ কৰিছা। তেতিয়া তাৰে যিখন চাৰ্টিফিকেট দিয়ে ন এখন সেইখন দি তুমি তোমাৰ। যিবিলাক ভাল ভাল কলেজ আছে ন তাতেও অংশগ্ৰহণ কৰিব পাৰা মানে তাতেও নামভৰ্তি কৰিব পাৰা। আৰু এনেকুৱা হয় তুমি সেই কলেজ বোৰত নামভৰ্তিটো কৰিব পাৰিবা পাৰিবাই তুমি যদি ভাল। খেলত ভাল আৰু তেতিয়া হ'লে তুমি ক্লাচ চালাচ নকৰিলেও তোমাক। অ যিটো পঢ়াৰ বা তোমাক পৰীক্ষাবোৰ দিয়াৰ সেইবোৰ অনুমতি তেওঁলোকে দিয়ে ত'। এইটো এটা ভাল সুবিধা আৰু যোনে খেল খেলি ভাল পায় সি এনেকুৱা নহয় যে খেল খেলিয়ে থাকিব লাগিব। পঢ়া শুনা বাদ দিব লাগিব পঢ়া শুনাৰ ক্ষেত্ৰতো তেওঁলোকে পঢ়ি থাকিব পাৰে খেলো খেলি। থাকিব পাৰে ত এনেকুৱা ধৰণৰ সুবিধাও আছে দিয়াচোন।
সেইটোতো হয়েই সেইকাৰণে আৰু খেলবিলাক খেলিব লাগে আৰু মানুহে স্কুলৰ পৰা হ। অ আগন্তক যিবিলাক আহিব লগা প্ৰজন্ম আছে সেই প্ৰজন্মও তোমাৰ খেল। বিল প্ৰতি যিটো আগ্ৰহে আগ্ৰ দেখুৱালে আমাৰ যিটো ভৱিষ্যত প্ৰজন্ম আছে সেই প্ৰজন্মটোত? তোমাৰ আগলৈ মানে যিবিলাক খেল ধেমালি সেই মানে খেল ধেমালিৰ জৰিয়তে। নিজৰ দেশখনক হওক বা নিজৰ ৰাজ্যকে হওক আগবাঢ়াই লৈ যাব পাৰিব ন নলেচোন মানুহ। খেল ধূলৰ প্ৰতি মানে খেলা ধূলৰ প্ৰতি আৰু মানে যদি তোমাৰ। আসক্তি নাথাকে বা তোমাৰ যিটো ইণ্টাৰেষ্ট নাথাকে তেতিয়াহ'লেচোন আমাৰ যিটো। জানে খেল বিভাগৰ যিটো। আমাৰ ব্যৱস্থা আছে সেই ব্যৱস্থাটো নিচেই মানে মানে আৰু ক'বলৈ বহুত নিম্ন আৰু তুমি দেখিবা। চাইনা হওক আমেৰিকা হওক তেওঁলোকে অলিম্পিকত কিমান গ'ল্ড মেডেল পায় আৰু আমাৰ ভাৰতৰ। মানে কিছুমান সংখ্যক মানে কেইটামান আৰু মানে গণিব পৰা সংক মানে গ'ল্ড মেডেল আছে। বা বহুত সংংখ্যক মানে খেলুৱৈ তোমাৰ অংশগ্ৰহণ কৰিব পাৰে সেইবিলাক খেলত। ত' সেইটো বহুত সমস্যা হৈছে ত' আমি খেলা ধূলাৰ ওপৰত গুৰুত্ব দিবই লাগে আৰু যিমান পাৰো নে কি। কোৱা তুমি।
সেইটোতো হয় কিন্তু তোমাৰ এই তুমি যে ক'লা আমাৰ ভাৰতৰ কেইটামান ক্ষে খেলতে অংশগ্ৰহণ কৰে, এই ক্ষেত্ৰত মানে চৰকাৰেও কিছুমান পদক্ষেপ লব লাগে দিয়াচোন আমাৰ দেশত দেখিবা ক্ৰিকেটটোৰ বাহিৰে বাকী খেলবিলাকত মানে ল'ৰা -ছোৱালীক ইমান উৎসাহিত কৰা দেখা নোপোৱাই তুমি, এতিয়া বাকী বেলেগ বাহিৰত সকলো খেলত দেখিবা সকলো খেলতে পাকৈত। এতিয়া তুমি আমেৰিকা চোৱা, জাপান চোৱা, চাইনা চোৱা সিহঁতৰ খেলুৱৈবিলাক যেতিয়া অলিম্পিক খেলিব আহে, ত' সিহতে মানে সকলো খেলতে মেডেল পায় বা স কলো খেলতে ভাল প্ৰদৰ্শনী কৰে, কিন্তু আমাৰ ভাৰতৰ কিছুমান খেলতহে তোমাৰ ভাল প্ৰদৰ্শনী কৰা যায়, এনেকুৱা নহয় ন যে বাকি খেলবোৰ ইণ্ডিয়াত উম বা ভাৰতত নচলে আমাৰ চলে কিন্তু তোমাৰ সেই খেলৰ প্ৰতি চৰকাৰৰো গুৰুত্ব কম বা মানুহৰো গুৰু ত কম, মই তোমাৰ আহ এমাহ মান আগত চাগে এটা তোমাৰ নিউজ পালো যে এজন খেলুৱৈ আৰু এছিয়ান গে এমচত জিকিছে, মানে গ'ল্ড মেডেল পাইছে, তাৰপিছত তেওঁ যেতিয়া ভাৰ লৈ ঘূৰি আহিছে, ত তোমাৰ মানে ইয়াৰ পৰ্টত তেওঁক আদৰিবলৈ এটা মানুহ নাছিল, ত' সেইটো চোৱা ইমান দুখৰ কথা তোমাৰ দেশ এখনৰ বাবে তোমাক গ'ল্ড মেডেল এটা আনি দিয়া সোণৰ পদক এটা আনি দিয়াটো সৰু কথা ন হয় কিন্তু মানুহ যদি অলপো, তাৰ প্ৰতি আগ্ৰহ আকৰ্ষি ত নহয় বা নিজৰ আকৰ্ষণটো নেদেখাই যে এজন খেলুৱৈ ইমান ভাল কাম কৰিছে, তেওঁক আমি শ্ৰদ্ধাৰে বা ভাল সু -সুযোগেৰে লৈ আহো নিজৰ ভাৰতলৈ। তোমা আ আদৰণি জনোৱা সেইবোৰ যদি নকৰে, ত তেতিয়াহলে খেলুৱৈবোৰৰো অলপমান ইচ্ছা ত কমি যায়, এই ক্ষেত্ৰত ত' এনেকুৱা ধৰণৰ সমস্যাটো বহুত আছে আৰু।
এ হয় দিয়া ঠিক কৈছা মানে তোমাৰ খেলুৱৈ বিলাকক যদি আমি সন্মান নকৰো বা সেই খেলুৱৈ বিলাক যিবিলাক ঋণ পাব লাগে বা তেওঁলোকে যিটো পইচা পাব লাগে খেল খেলিবলৈ সেইটো যেনেবা ভালদৰে নিদিওঁ, ত' খে খেলুৱৈবিলাকে বা আ আহিব লগা আগৰ যিবিলাক প্ৰজন্মৰ খেলুৱৈ আছে, সেইবিলাকো তোমাৰ মানে য'ত পইচা নাই বা য'ত তোমাৰ টকাৰ মানে অভাৱ এনেও জানাই অ মানে ভাৰতত তোমাৰ কিমান টকাৰ অভাৱ। বা তোমাৰ মানুহৰ মাজত মানে ইমান এটা টকা নাথাকে আৰু, সকলোবোৰ মধ্যবিত্তৰ মানুহে মানে এইবিল খেলাত ভাগ লয়, বাকি ধনী মানুহবিলাকৰটো জানাই তুমি তেওঁলোকেতো ব্যৱসায় কৰে। ত' সেইকাৰণে মধ্যবিত্তৰ লোকে পইচাও মানে নাটনি হয় দিয়াচোন, সেইকাৰণে সকলোৱে মানে ক্ৰিকেটতে মানে বেছিভাগ দিয়ে আৰু ক্ৰিকেট হওক বা কাবাডীটো অলপ জনপ্ৰিয়তটো ভাৰতত। ত' সেইবিলাকতে দিয়ে, বাকী যিবোৰ খেল আছে হকী হওক, ফুটবল টো আমাৰ ইয়াতে নাই দিয়াচোন, আমাৰ হকী হওক বা তোমাৰ অন্যান্য যিবিলাক খেল আছে, সেইবোৰতো মানে আগ বঢ়া আৰু কবলৈ গলে, কিন্তু ফুটবলটো বহুতো পিছপৰা কবলৈ গলে, মানে ফুটবলটো তোমাৰ আমাৰ যিটো আছে সৰু -সৰু যিবিলাক দেশ আছে, এই কাটাৰ দেশ হওক বা অন্যন্য যিবিলাক সৰু -সৰু দেশ সেইবিলাকো মানে ভাল খেলে আৰু ইণ্ডিয়াত কে ত' ভাৰতত কে ক'বলৈ গলে ত' আমি ভাৰতৰ খেলুৱৈ বিলাকে অলপ মানে কষ্ট কৰি আমাৰ যিটো দল আছে, সেই দলটোক অলপ মানে আৰু যাতে ভাল হয় তেওঁলোকে সেইটো চাব লাগে, বাকী আৰু এটা মই কথা লক্ষ্য কৰিছো দিয়াচোন এই আমাৰ যিটো তোমাৰ
বৰ্তমান যিটো প্ৰজন্ম আছে, এই প্ৰজন্মটোৱে কিন্তু যিটো শাৰীৰিক খেলা ধূলা আছে, শাৰীৰিক খেলা ধূলাৰ প্ৰতি কিন্তু অতি কম আগ্ৰহ দেখুৱাই, মানে তেওঁলোকে মানে কিয় বা নিবিচাৰে শাৰীৰিক খেলাবিলাক খেলিব, মানে ধৰি লোৱা ক্ৰিকেট হওক, ফুটবলে হওক আৰু ধৰি লোৱা কাবাডী ভলীবল, ভলীবল হওক। এইবা এইবিলাক খেল আৰু যিবিলাকত তোমাৰ শৰীৰৰ শৰীৰ চৰ্চা হয় বা তোমাৰ যিবিলাক তোমাৰ মানে ফিল্ডত খেলা হয় সেইবিলাক গেম, সেইবিলাক খেলাটো তোমাৰ নেখেলেইচোন, আজিকালি সকলো- সকলোৱে মানে আৰু ঘৰতে বহি তোমাৰ মোবাইলত এ তোমাৰ যিবিলাক ফায়াৰিং গেম হওক, তোমাৰ যিবিলাক তোমাৰ অনলাইন গেম আছে, সেইবিল খেলে দিনবোৰ কটাই, সেইটো কিন্তু এটা ভাল কথা নহয় দিয়া, কাৰণ সেইটো কৰিলে কি হ'ব তেওঁলোকৰ যিটো শৰীৰ চৰ্চা সেই শৰীৰ চৰ্চা নহয় লগতে কি হব তেওঁলোকৰ যিটো বেমাৰ সেই বেমাৰো হব পাৰে আৰু তোমাৰ লগত তে ধৰি লোৱা এই যিটো চকুৰ বেমাৰ সেই চকুৰ বেমাৰো আহিব পাৰে, তহ' এইবিলাক সোনকালে আহিলে মানে এজন সৰু ল'ৰা ছোৱালী বা এজন সৰু বয়সতে ধৰি লোৱা আহ ক্লাছ ধৰি লোৱা ফাইভ পঞ্চম বা ষষ্ঠ শ্ৰেণীতে হৈছিল, মানুহে বা ছাত্ৰ এজনে আৰু সেনেকোৱা ধৰণৰ বেমাৰ লয় তেতিয়াহলে পিছলৈ চোন সেই মানুহজনৰ যিটো অৱস্থা সেই অৱস্থাটো একদম চাব নোৱাৰা হ'ব আৰু, বা তোমাৰ তাৰ যিটো শক্তি শাৰীৰিক শক্তি লাগে। সেই শাৰীৰিক শক্তিটো চোন নোপাৱাই হ'ব। ত মই ভাবো এইবিলাক আমি চাব লাগে লগতে মাক দেউতাকে অলপ গুৰুত্ব দিব লাগে কাৰণ খেলা ধূলা আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। এইবিলাক কৰিলে আমি তোমাৰ আহিব লগা যিবিলাক ধৰি লোৱা আমাৰ শক্তি বা আহিব লগা যিটো আমাৰ প্ৰজন্ম। সেই প্ৰজন্মকো আমি অলপ এই বিষয়ে অলপ উগ উৎসাহ দিব পাৰিম। তেওঁলোকক বা এই বিষয়ে তেওঁলোকক জনাব পাৰিম যে আমিও এটা সময়ত খেলিছিলোঁ। খেলাবোৰ আমিও এটা এটা সময় স্কুলত থাকোতে এই খেলাবোৰ খেলিছিলো বা খেলা আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ হয়। শাৰীৰিক খেলা হওক বা তোমাৰ মানসিক যিবিলাক খেলা আছে ধৰি লোৱা তোমাৰ এই কেৰমেই হওক বা তোমাৰ এই ধৰি লোৱা কি বুলি ক' তই? আৰু বিভিন্ন খেল আৰু ক'বলৈ গলে, সেইবিলাক খেল খেলাটো প্ৰয়োজনীয় আৰু।
অ ঠিকে কৈছা দিয়া আৰু আজিকালি ল'ৰা ছোৱালীকতো তুমি ক'বই নোৱাৰা খেল খেলাৰ বিষ য়ে। সিহঁতে আৰু কেৱল মোবাইলটোৰ কথা হে জানে। বাকী শাৰীৰিক খেলবোৰৰ কথাটো নাজানে। এনেকোৱা পাইছে মানে বহুতে নাজানে যে আচলতে তোমাৰ শাৰীৰিক ভাৱে কিমান ধৰণৰ খেল খেলিব পাৰি। কিন্তু তোমা লগত তোমাৰ তুমি যদি ধৰা হুজা আৰু লৰা এটাক যে তুমি মোবাইলত কি কি খেল খেলিব পাৰা, তেওঁলোকে সকলো দেখাই দিব কিমান কি ভাল ভাল গেম আছে বা কিমান কি ভাল ভাল খেল আছে বেলেগ বেলেগ ধৰণৰ সেবোৰ চব দেখাই দিব। কিন্তু তুমি শাৰীকভাৱে যেতিয়া সুধিবা তেওঁলোকৰ হাত ত একো উত্তৰ নাথাকে। যিবিলাক দেখিছে ফুটবল, ক্ৰিকেট ধৰা তোমাৰ পিছত কাবাডী এইবোৰ খেলে জানে। এতিয়াতো বহুতে তোমাৰ আমাৰ যিটো হকী খেল হকী খেলটোৰ বিষয়েটো নাজানে মানে এনেকোৱা হৈছে যে হকী খেল তো বিষয়ে পাহৰিয়ে গৈছে মানুহ। সেনেকোৱা ধৰণৰ আহ বস্তুবোৰ তুমি বৰ্তমান সময়ত দেখিবলৈ পাবা। এ এই ক্ষেত্ৰত তোমাৰ আগতে যেনেকে তোমাৰ আমাৰ সময়ত স্কুলতো যিটো আমাৰ কৈছিল নহয় এটা খেলা এটাৰ বাবে এটা ক্লাছ আছিল বেলেগকে সেই ক্লাছটো ৰাখিব লাগে। এ বৰ্তমান সময়ত সেইটো নোহোৱা হৈছে কেৱল পঢ়া শুনাৰ ওপৰত ধ্যান দিলে নহবতো ল'ৰা ছোৱালীৰ যিটো শাৰীৰিক আৰু মানসিক শক্তি তাৰ ওপৰতো গুৰুত্ব দিব লাগিব। বাকী হ'ব দিয়া নহ'লে এই বিষয়ে আৰু পিছত কেতিয়াবা ভালকে কথা পাতিম।
অ হ'ব দিয়া।